হেল্ল'
হেল্ল' নমস্কাৰ
অ হয় নমস্কাৰ আ আপুনি শুনিব পাৰিছে মোৰ কথাবোৰ।
হয় শুনি আছো।
হয় হয় হয় আ নমস্কাৰ। অ কি কৰি আছে আপুনি এতিয়া কি কি কৰি আছে আপুনি এতিয়া
হয় অ বৰ্তমান মই এতিয়া। এই ক্ষন বহি আছো হয় অ।
আপুনি হয়।
হয় কওকচোন।
হয় অ গধূলি সময়ৰ চাহ খালা।
মই বৰ্তমান চাহটো খালোঁ।
হয় হয়।
এ জাষ্ট অলপমান দহ মিনিট মান আগত খালো আৰু।
হয় হয় এতিয়া। হয় মইয়ো খালো আহ অকমান টাইম হল মোৰ চাহ খোৱাটো
হয় আহ প্ৰায় আপুনি বেছিভাগ আহ লাল চাহ। খোৱা হয় গ্ৰীণ টি খোৱা হয় না আপুনি গাখীৰৰ চাহ খোৱা হয় বেছিভাগ।
অ', মই প্ৰায়ভাগ মই লাল চাহে খাওঁ, আৰু মই এ ৰাতিপুৱাৰ ভাগত মই গ্ৰীণ টি খোৱা যায়। হয়। শুনিছেনে আপুনি?
শৰীৰ পিনে ভাল হয় আৰু ন?
হয়, হয়, এইবোৰ মানে যদি আপুনি আ মোৰ মানে অকণমান ফেটছটো বেছিকৈ আছে। সেইকাৰণে মই মানে পুৱাৰ ভাগত বা মৰ্ণিং টাইমত মই গ্ৰীণ টি- হেইটো খোৱা যায় আৰু প্ৰায়ভাগে।
ব্যৱহাৰ কৰা যায় আৰু। হয়, হয়। আৰু, আৰু, উম আৰু বেলেগ টাইমত মই এ নিমখীয়া লালচাহ খাওঁ। আ ফ্ৰে ফিল অ', হয়, হয় ফ্ৰেছ ফিল কৰিবৰ কাৰণে আৰু কিন্তু মই প্ৰায়ভাগ মই গাখীৰৰ চাহ টো মই মানে অকণমান দূৰতে থওঁ আৰু এভইড কৰা যায় আৰু মোৰ।
হয়, আৰু চাগে আপুনি চেনও বেছি নাখায় কিজানি আপুনি?
হয়, হয়, মই চেনবোৰ বহুত কমেই খাওঁ।
হয়।
হয়, এতিয়া আপুনি আ চাহটো আ প্ৰায়ভাগে আপুনি লালচাহ কোৱা হয় আ না গাখীৰৰ চাহ খোৱা হয়, না আপুনি গ্ৰীণ টি খোৱা হয় প্ৰায়ভাগে।
অ', হয়, হয়, হয়, হয়। হেল্ল'। আপোনাৰ মাতটো ভালকৈ আহা নাই
হয়, এতিয়া শুনিব পাৰিছে নে আপুনি?
হয়, হয়, হয়, হয়। শুনি আছো এতিয়া। হয়, হয়, শুনিলোঁ। হয়, হয়, নিশ্চয় শুনি আছোঁ।
অ', মই বেছিভাগ প্ৰায় ঘৰত থাক কিলে লালচাহে খোৱা হয়, হয়। আৰু সেই লেমন ট্ৰীবোৰ কেতিয়াবা মাজে মাজে খোৱা হয় আৰু।
হয়, হয়, হয়, উম।
কিন্তু কি হয়, মোৰ যেতিয়া মানে দোকানবিলাক, বাজাৰ বিলাক যোৱা হয়, কেতিয়াবা চপ্‌ বিলাক তেতিয়া গাখীৰৰ চাহটো মই ব্যৱহাৰ কৰা হয়।
উম।
এইটো মোৰ এটা বেয়া এটা স্বভাৱ হয়।
হয়, হয়। কিন্তু আমাৰ উম, কিছু টাইমত আমাৰ উপায়ো নাথাক কে মানে, আমাৰ প্ৰায় দোকানবোৰত আমি লালচাহ বা গ্ৰীণট্ৰীটো আজিকালিটো ক'তো দেখা নাপাওঁ।
হয়।
মানে বহুত আঁ বহুত কম মানে, বহুত কম ইউজ কৰাটো আমি দেখা পাওঁ আজিৰ দিনত।
হয়, এইটো হয়।
হয়, হয়, উম, হয়। আমি যদি লালচাহ অ'। হয়, হয়, কওঁকচোন।
হয়। অ', মানে হেৰি আলহীবিলাক ঘৰত গ'লে লগৰ ঘৰত গিলে কেতিয়াবা। তেতিয়া আৰু উপায় নোহোৱা হৈ যায়। গাখীৰৰ চাহ বনাই দিয়ে। তিয়া মানে, সেইবিলাকত খাওৱা হয় আৰু কিছুমান সময়ত।
হয়, হয় আপুনি কম কৰিবা এইবোৰ খোৱাটো। যিহেতু আ--আমি, আমাৰ শৰীৰবোৰ আমি আঁ প্ৰায় ধ্যানৰাখিবৰটো আমাৰহেই দায়িত্ব হয় না?
হয়, হয়।
সেই কাৰণে আপুনি অকমান চিনিবোৰ খাওৱা কম কৰোৱা। যিহেতু আমাৰ টো বয়সো হ'ল, বয়স নোহোৱা নহয়। বয়সবোৰ আমাৰ দিনে দিনে বাঢ়ি গৈ আছে।
হয়।
সেইকাৰণে চিনিবোৰ কম খাওক আঁ লালচাহ বোৰ প্ৰায় খাওক আৰু আপুনি, আ নিমখীয়া লালচাহ খাওক, আ পাৰা যদি আপ্‌ পুনি গ্ৰীণট্ৰীবোৰ খাওৱা কৰ আৰু
হয় বহুত
মানে, আঁ আমাৰ শৰীৰৰ কাৰণে বহুত ভাল।
হয়, হয়।
যদি আপুনি প্ৰায়ভাগে যদি গ্ৰীণট্ৰীবোৰ ইউছ কৰিকিনে আপুনি খাই থাকিব পাৰা। বা দিনে এবাৰ ৰাতি এব্‌- আপুনি খাই যদি খাই খাই থাকিব পাৰা। কিন্তু আ গ্ৰীণ ট্ৰীটো কি হয় জানা? আঁ যদি আমি ফাৰ্ষ্ট টাইম ইউছ কৰা যায়। আঁ সেই সমত আমি বহুত কি কয় এইটো? তিতা আমাৰ বহুত তিতা লাগে।
হয়, হয়।
বা প্ৰায় ভাগেটো এইটো খাবাই নোৱাৰে এইবোৰ মানে।
ৰ্ফাষ্ট টাইমত মানে এড্‌জাষ্ট নহয় আৰু ন'?
অ এড্‌জাষ্ট কৰিব নোৱাৰে আৰু, যদি আপুনি যি টি ডেইলি বস্তুত এটা আপুনি ইউজ কৰি থাকে। হে আপটা মিলি যায় আৰু। ভাল লাগি যায় আপুনি যদি খাই থাকে। হ হয় হয়, হয়। ভাল লাগি যায় আৰু।
হয়।
উম আৰু দামবোৰো বহুত বেছি আমাৰ গ্ৰীণ টিবোৰ।
হয় এইটো হয়।
হয় হয়। গ্ৰীণ টিবোৰ খোৱা নহ'লেও, আমাৰ যিহেতু আমাৰ প্ৰায় বহুত দাম। লাল চাহ খোৱাটো আমাৰ বহ প্ৰেক্টিকেল বুলি কওঁ আৰু মই।
হয় হয়।
হয় হয় হয় উম
উম কিন্তু গাখীৰৰ চাহটো মানে একদম গেষ্ট্ৰিকৰ কাৰণেও বহুত একদম বেয়া আৰু, হয় বহুত হয়।
আ যদি আপুনি পুৱাৰ ভাগত যদি আমি যদি একাপ বা আমি আধা কাপ, বুলিও যদি গাখীৰৰ চাহ খাওঁ আমি। বা এই পোৱাৰ যা খাছ আমি ভাতবোৰ ভালকে খাবই নোৱাৰোঁ। সেইটো আমাৰ গেছটো আমাৰ বেছিকৈ বাঢ়ি যাব ন বাঢ়ি গৈ কিনে। খাব নোৱাৰোঁ আৰু,
হয়।
সেইকাৰণে আমি প্ৰায়ভাগে লাল চাহ খা- খাওঁ আৰু আমাৰ গৰত প্ৰায়ে লাল চোৱা খোৱা যায়। যদি প্ৰায় একদম যদি গাখীৰ খাবলৈ মন গ'লে একদম পিঅৰ গাখীৰ হ'লে
হয়।
আমি চৰ্বত কৰি খাওঁ, অকল গাখীৰ বিনা চাহপাত বুলি দি।
হয়।
উম, নিদাকে খাওঁ আৰু। এইটো আৰু বহুত ভাল। অ', এইটো ভাল। হয়, হয়। তু যদি ল চাহপাত, সেইবোৰ নিদাকৈ যদি খাব পৰা আমাৰ ভিটামিনো আহেই গাখীৰৰ পৰা, বহুত আমাৰ শক্তি হয়, হয়।
হয়, আৰু বেছিভাগ আমাৰ সৰু ছোৱালী ল'ৰাবিলাক দিলে এইটো বেছি ভাল হয়, পঢ়া শুনাৰ সময়ত দিলে হয়।
আমাৰ মনোযোগবোৰ ভালকে থাকে।
হয়।
ব্ৰেইনবোৰ অলপ ভালকৈ ভিটামিন দেই আৰু আমাৰ গাখীৰ
হয়, ভিটামিন থাকে আৰু ইয়াতে।
হয়, হয়। হয়, এতিয়া আমিতো কথা পাতিলোঁ বহুত।
হয়, হয়।
এতিয়া মই আপোনাৰ তাতে আৰু কেইটিমান কথা মই সুধিব বিচাৰিছোঁ।
হয়, কওঁকচোন!
এই আমাৰ বা আজিৰ দিনত বা যোনটো নিউজ আমি ব্যৱহাৰ কৰোঁ।
হয়, হয়।
ত' আমাৰ প্ৰায় বহুত আপগ্ৰেড হ'ল।
হয়, হয়।
আমি আগৰ দিনত বা আগৰ দিনতো আমাৰ চবেই নিউজ পঢ়া ই আছিল ন।
হয়, হয় এইটো হয়।
আগৰ দিনত নিউজবোৰ আমাৰ কেনেকৈ আছিল বা আৰু আজিৰ দিনত আমি নিউজবোৰ ক'ত, ক'ত পাওঁ। বা কি ধৰণৰ আমি আজিকালি নিউজবোৰ পাওঁ, এইবোৰ ও‌ বিষয়ে আপুনি অকণমান ক'ব পাৰিব!
হয়, অ', বহুত এটি ভাল প্ৰশ্ন আপুনি অ' সুধিছে। আহ এতিয়া নিউজ বুলি ক'ব গ'লে বাতৰি বা আমাৰ এইটো খবৰ
হয়, হয়।
ডেইলি যি খবৰ সেইবিলাক আহ আমি আগৰ দিনত এ, কেনেকৈ পাওঁ আছিলে সেই নিউজবোৰ ক'বলৈ গ'লে এতিয়া ফাৰ্ষ্ট টাইমত আমি পালোঁ, আমাৰ যিটো নিউজ পেপাৰ আছিলে
উম, উম।
সেই নিউজ পেপাৰবিলাকৰ পৰা, আমি নিউজটো পোৱা আছিলে। আৰু আমাৰ সেই আগৰ দিনত আছিলে আমাৰ যিটো ৰেডিঅ' বুলি কওঁ। সেই ৰেডিঅ'ৰ দ্বাৰা, সেই ৰেডিঅ'ৰ দ্বাৰা আমি বাতৰি বোৰ বা নিউজ বোৰ আমি শুনিবলৈ পোৱা আছিলো ৰেডিঅ'ত কিন্তু আমাৰ অকল শব্দ বা আমাৰ যিটো অডিঅ' সেইবোৰ শুনিব পোৱা আছিলে আৰু অ নিউজ পেপাৰৰ দ্বাৰা আছিল আমাৰ পঢ়ি কেনে বা ছবি এইবিলাক ওপৰত আমি নিউজটো পোৱা আছিলে কিন্তু আহ আজিকালি বা আমাৰ যিটো টেকনলজি বা আপগ্ৰেড হ'ল আজিৰ যুগত ইয়াতে আমি টি ভি বিলাকত আমি নিউজটো পোৱা হয় যতে মানে আমাৰ বহুত খিনি নিউজ চেনেলো থাকে তাতে আমাৰ সেইবিলাক যে আমাৰ ডেইলি আমাৰ ঘটনা ঘটে আমাৰ যিকোনো আমাৰ ৰাজ্যৰে হওক দেশ বিদেশৰে হওক আমাৰ অঞ্চলৰে হওক যি কোনো যি ঘটনা ঘটে সেইবিলাক নতুন নতুন খবৰবোৰ আমি টি ভিত নিউজ নিউজ চেনেলৰ দ্বাৰা আমি আহ তাতে আমি ভিডিঅৰ দ্বাৰাও দেখিবলৈ পাওঁ আৰু অডিঅ'ৰ দ্বাৰাও দেখিবলৈ পাওঁ ছবিৰ দ্বাৰাও দেখিবলৈ পাওঁ জানিব পাও আৰু আৰু আজিকালিতো লাহে লাহে দেখিবলৈ পাও আমি টিভি টোও ইমান মানে ব্যৱহাৰ কৰাটো দেখা পোৱা নাযায় আৰু বহুত কম হ'ল বেছিভাগ আমি আহ ঘৰে ঘৰে আমাৰ প্ৰতি ঘৰে আমাৰ যিটো মোবাইল ফোন ব্যৱহাৰ
অ হয় হয় হয় প্ৰত্যেকজনৰ আজিকালি মবাইল দেখ পাওঁ হয়
দ্বাৰাই আমি আহ কিছু আমাৰ যি ফেচবুক আছে ইনষ্টাগ্ৰাম টুইটাৰ বা ইউটিউব চেনেল সেইবিলাক দ্বাৰা আমি আহ খবৰ বোৰ বা নিউজবোৰ আমি আহ জানিবলৈ বা পাওঁ আৰু এইখিনিয়ে আৰু
উম
এতিয়া আপুনি আহ
নিউজ আ চাব ভাল লাগে নে অ বেছ ভাগ খ হয় সেইবিলাক অলপ কবচোন
হয় হয় এতিয়া আজিৰ দিনত নিউজ বা আগৰ দিনত নিউজ সেই বিষয়টো আপুনি বহুত মোক কম সময়ৰ ভিতৰত বহুত ভাল ভাল কথা মোৰ আগত কৈ গ'লে সেইকাৰণে থেংক ইউ অহ মই নজনা কথাটো আপুনি মোক শিকাই গ'লে সেইকাৰণে থেংক ইউ এতিয়া আজিৰ দিনত নিউজ বুলি ক'লে মই আগৰ দিনতো নকওঁ আগৰ দিনত বহুত কলে--মই এতিয়া নিউ আহ এতিয়া চলি থকা আমাৰ নিউজ সেই বিষয়ে মই অকণমান ক'ম যিহেতু আমাৰ কাষত ইমান টাইমো নাই দীঘলকৈ কথা পাতিবলৈ যিহেতু আমি এই নিউজবোৰ যদি কথা পাতি আমি কথা পাতি কিনে আমি শেষ কৰিব নোৱাৰো, হয় না হয় হয় হয় হয়। সেইকাৰণে মই অকণমান যিমান পাৰো মই কথা পাতিম আৰু আপোনাৰ লগত এতিয়া আজিৰ দিনত নিউজ বুলি ক'লে তো আমি প্ৰায়ভাগত বা প্ৰায় মানুহজনক আমি কি দিখা নাযায় কি চোৱা দেখা নাপাওঁ আমি নিউজ পেপাৰ। সেই নিউজ পেপাৰবোৰ আমি আ চোৱাতো দেখা নাপাওঁ। বা আজিৰ দিনত। আগতে আমি কি দেখা পোৱা আছিলো, বা আগতে মানে সেই আগতে নহয় এ কেইদিনমান আগত আমি আমাৰ যা মৰ্ণিং টাইমত যেতিয়া আমি থো বা মুখ চুখ ধুই কিনে আমি যদি ৰাস্তালৈ আমি ওলাই আহোঁ সেই ওলাই অহা সময়ত আমি কি দেখা পোৱা আছিলো আমাৰ নিউজ বয় সেইবোৰ মানে আ নিউজ পেপাৰবোৰ আমি বিতৰণ কৰে গাঁৱে গাঁৱে বাত টাউনে টাউনে বিতৰণ কৰাটো আমি দেখা পোৱা নছিলোঁ আৰু এতিয়া আজিৰ দিনত আজিৰ সময়ত এই সময়ত আমি চাবলৈ গ'লে আমাৰ চবৰে মোবাইল হাতে হাতে আমাৰ কি হ'ল আমাৰ যে স্মাৰ্ট ফোন ম'বাইল এইটো মানে চবৰে হাত হাতত মানে দেখা পোৱাাতটো হৰ আৰ।
হয় হয়।
মানে মানে সেইবোৰ টাইমৰ য নিউজ পেপাৰ বা নিউজ বয় সেইবোৰ মানে শেষ হৈ যোৱাাতটো। আমি দেখা পাওঁ আৰু আজিৰ দিনত।
হয়।
এতিয়া আৰু হয়, আজিৰ দিনতো আমি আ নিউজ পেপাৰটো নাচাওঁৱেই। এতিয়া আমি কি হ'ল আমাৰ এই দিনত আমাৰ ছ'চিয়েল মিডিয়াও আমাৰ বহুত অ আবুগেত হ'ল, হয় হয় আপ আপগ্ৰেড হৈ গ'ল, এতিয়া আমি আ